অ শুনিছো এই এতিয়া এনে অ বহি আছো দেই তাকে বতৰটো বেয়া কৰিছে বৰষুণ দি।
অহ
সেইফালে দিছেনে?
অ বৰষুণ নাই দিয়া।
অ অহ তাকেই আকৌ আমাৰ ফালে আকৌ দিনত ৰ'দ দিয়ে ৰা তি বৰষুণ দিয়ে ঠিক এনেকুৱাই হৈ আছে আৰু
অহ অ
উম
ৰ'দটো দিলেও বহুত জোৰে উম ৰ'দ
তাকে ৰ'দ তটো মানে কি হৈছে এনেকুৱা এটা মানে এই পৃথিৱীৰ উত্তাপ বাঢ়িছে বুলি ক'ব লাগিব। ৰ'দতো দিলেও বেছিকে দিয়ে নিদিলেও হেৰি হৈছে মানে আকৌ কি বৰষুণ দিয়া কিন্তু খুব বেছিকে বৰষুণ দিয়ে ঠিক তেনেকুৱা হৈ আছে মানে তাৰপিছত মানে অকল ইয়াত বুলিয়ে নহয় উম, গোটেই য'ত য'ত এতিয়া ঠাণ্ডাৰ যিবোৰ দেশ আছে। সেইবিলাকতো মানে আজি বহুত বেছি উত্তাপ হৈ গৈছে মানে।
উম, এই তুমি মন কৰিছানে এতিয়া বেছি নৈ হোৱা দুই তিনি বছৰ হৈছে এই গৰমটো মানে এইবছৰতকৈ হেই বছৰ বেছি বাঢ়ি, বাঢ়ি গৈহে আছে।
গৈ আছে গৈ আছে তাকে কৈ এতিয়া অসমতে তুমি চাবা কেতি চল্লিশ ডিগ্ৰী চেলচিয়াছ। বা তাতকে বেছিও হৈছে কেতিয়াবা ত' ইমান পৰ্যা পাবলৈ হৈছেগে মানে। আচলতে উম
তাৰ কাৰণটো কি? কি বুলি ভাবা তুমি?
এ তাৰ কাৰণতটো কি বুলি ভাবা মানে বিশেষকৈ গোলকীয় কাৰণৰ পৰা আৰম্ভণি কৰিব লাগিব। বিষয়টোদি চাবলৈ যোৱা হয় অকল আমি ইয়াত সীমাবদ্ধ থাকিলে নহব পৃথিৱীখনৰ অ', মানে গছ গছনিৰ কথাও আহিব ইয়াৰ পৰা অ', মানে সম্পূৰ্ণ গোলকীয়কৰণ পকেটোৰ বিষয়ে চাব লাগিব মানে উম, উত্তাপ আমি যদি নিয়ন্ত্ৰণ কৰিব লাগে তেতিয়াহ'লে আমি গছ-গছনি ৰুব লাগিব প্ৰথম কথা। আৰু যিবোৰ আমাৰ এঅঁ, প্ৰদূৰ্ষণ আমি কৰিছো কল কাৰখানা হেই কৰিছো ত' এইবোৰ অলপ নিয়ন্ত্ৰণলৈ আনিব লাগিব। আৰু পৰ্যাপ্ত পৰিমাণে এ আমি মানে পৰিমানতকে বেছি কিছুমান আমি ব্যৱহাৰ কৰিছো, এই মানৱ প্ৰজাতি তাৰমানে। এতিয়া তুমি চাবা পানীত বহুত ব্য ব্যৱহাৰ কৰিছো এতিয়া কিছুমান বস্তু এনেকুৱা ধৰণৰ হৈছে আমি কি আমি বিজ্ঞানত পঢ়ি আহিছ বা সেৰি লগত পঢ়ি আহিছো, পানী আমি বৰ ডাৱৰ যেতিয়া সৃষ্টি হয়, ডাৱৰ পৰা পানী হয়, সেই পানীৰ পৰা যেতিয়া প মাটিত পৰে বা সাগৰলে যায়, কিন্তু সেই পানী আকৌ ভাপ হৈ ডাৱৰ সৃষ্টি হয় বুলি পাইছো, কিন্তু এতিয়া ডাঙৰ ডাঙৰ কিছুমান কোম্পানী আছে যেনেকে গুগল আছে মাইক্ৰবচ মাইক্ৰচফট আছে এনেকুৱা ধৰণৰ কি ওম, যিবোৰ কোম্পানী আছে তেওঁলোকে তুমি নিশ্চয় শুনিছা, চিপছ কথা শুনিছা আজি। চিচ মানে খোৱা চিপৰ কথা পোৱা নাই আকৌ দেই, মানে যেনেকে কুৰকুৰি হওঁক বা এনেকুৱা আলু চিপছৰ কথা কোৱা নাই। চিপছ হৈছে আমাৰ যেনেকে গোটেই বডিটো কণ্ট্ৰল কৰি থকা মূল মূৰব্বী হৈছে আমাৰ মগজুঁ মোকজটো নহয় জানো? ঠিক তেনেকে আমাৰ মোবাইল ফোন হওঁক বা আ কম্পিউটাৰ হওঁক বা লেপটপ, ডেস্কটপ পি, চি যিমান খিনি আছে, তাত মো হিচাপে থকা বস্তুটো হৈছে আমি যেনেকে জানো চি পি ইউ, জি পি ইউ বুলি কওঁ তা মানে এটা চিপ সোমাই আছে, সেই মানে আমি গ'ম পাওঁ যে সেই ফাইঅ সেই অ', বস্তুটোৰ তাৰমানে এনেকে লেপটপ দেচটপৰ তাৰ মানে মোৰ মগজু বুলি ক'ব লাগিব তুমি, সেই মগজুসমূহ যিবোৰ আছে মানে ইয়াত আজিকালি মানে ভাৰতবৰ্ষতো বিভিন্ন স্থানত আমাৰ তেনেকুৱা ধৰণৰ কোম্পানী ব বহোৱা হৈছে। তাত আমি কুল কৰি ৰাখিব লাগিব। মানে ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে বহুতো পানীৰ প্ৰয়োজন হয় সেই পানীবোৰ কেতিয়াও আকৌ পুনৰাবৃত্তি নহয়, ত' এইবিলাকো কিছুমান কাৰণ হৈ পৰিছে, ইয়াৰ উপৰিও আমাৰ যি আ, কি বুলি কয়, যেনেকে খনিজ সম্পদ। অ তেল হওঁক, কয়লা হওঁক বা অনান্য এনেকুৱা ধৰণৰ সম্পদসমূহ আছ যিবোৰ মানুহে ব্যৱহাৰ কৰি আছে আকৌ পুনৰাবৃত্তি নহয় এইবোৰ ক্ষেত্ৰতো আমাৰ এনেক নেকুৱা ধৰণৰ হৈছে য'ত বন জুই নালাগিব লগীয়া তাত বন জুই লাগিছে য'ত বৰষুণ নহ'ব লগীয়া ঠাই তাত বৰষুণ হৈছে, য'ত য'ত মানে আঁ, ৰ'দৰ উত্তাপ ইমান পৰ্যন্ত হোৱাই নাছিলে যেনেকে আইয়াৰলেন আইচলেন হ'ক এনেকুৱা বিলাকতো আনকি আজি এ ৰাস্তাত মানে আলকাটৰা গলিছে, আনকি চেন্দেল যোটা পিন্ধি যাব পৰা হোৱা নাই, এ লাগি ধৰিছে গলি গৈছে। আনকি মৃত্যু পৰ্যন্ত মানুহৰ হৈছে। এদিনতে প্ৰায় সত্তৰ আশীটা মানুহৰ মৃত্যু হৈছে। এইবোৰ প্ৰভাৱ হ'বলৈ ধৰিছে। গতিকে এই গোটেই পক্ৰিয়াটো চাব গ'লে গোটেই পৃথিৱীৰ গোলকীয়কৰণৰ বিষয়টো সম্পূৰ্ণ চাব লাগিব।
উম
ঠিক তেনেকুৱা হৈছে আৰু ভূমিকম্পও ঠিক তেনেকে হৈছে। মানে যেতিয়াই তেতিয়া আহিছে পৃথিৱীৰ পেলেট সমূহ যে তেতিয়া তেতিয়া মানে গৈছে, ঠিক তেনেকুৱা ধৰণৰ কথা।
অঁ'
আৰু হেল্ল'
উম শুনি আছো
অ শুন অ অ সেই কথাবোৰ একচুৱেলি আহি
অঁ কিবা কওঁ বুলি লৈছিলে তোমাৰ নেটৱৰ্কটো কিবা ডিষ্টাৰ্ব দিলে নেকি
অ এইটো এটা অসুবিধাজনক হৈছে নেটৱৰ্ খুব অসুবিধা হৈ আছে এতিয়া আকৌ বৰুষুণ দি আছে আমাৰ ফালে সেইকাৰণে টাৱাৰৰ পৰা অকণমান অসুবিধা হৈছে ফ্ৰিকুৱেঞ্চি টো
অ অ মাজে মাজে ৰখি যায় আৰু
অ ঠিক তেনেকুৱা ধৰণৰ কথা মানে এতিয়া আমি ৰ বা কি ধৰ অ বৰষুণ দিলে কিবা দিলে আমি মেঘৰ গুজি গজ কিবা হয় বা সেইবিলাক গম পাও এতিয়া ভূমিকম্প হলেও আমি কিবা গম পাওঁ কিন্তু তুমি ৰ'দৰ উত্তাপ পাৰলে আমি নাজানো মনে মনে এইবিলাক ডাইৰেক্টলি মানে পোহৰ কৰিব উত্তাপ বাঢ়িব নহয় জানো
উম
উম ঠিক তেনেকুৱা ধৰণৰ কথা আৰু অ তুমি কি ভাবা এই পৃথিৱীৰ যি গোলকীয়কৰণৰ বিষয়টোৰ ওপৰত ধৰ আহ কি বুলি কয় নামটো পাহৰিছো যেনেকে অতি বেঙুনীয়া ৰশ্মি এইবিলাক কথাৰ ওৰত
অঁ হয় বাৰু তুমি কোৱা বোৰো হয় তাৰপৰি মানে কি হৈছে মানুহৰ এতিয়া মানে উম মানে দিনক দিনা মানে মানুহৰ জনসংখ্যাটো মানে বৃদ্ধি হৈ গৈ আছে তাৰ তুলনাত মানে জনসংখ্যাটো বৃদ্ধি হোৱাৰ লগে লগে কি হৈছে আহ মানুহৰ বাস বাসস্থান হয়নে বাসস্থানৰ কাৰণে কি কৰিব গছ গছনিবিলাক কাটিছে গছ গছনিবিলাক কাটি পেলাই কি কৰিছে হেৰি নিজৰ ঘৰ সাজিছে কিবা সাজিছে ন সেই তেনেকে আৰু লগত গো ডাঙৰ ডাঙৰ অ এই যি কল কাৰখানা সেই ডাঙৰ ডাঙৰ ডাঙৰ হেৰিবিলাক ফেক্টৰী বিলাক সেই তেনেকুৱা বিলাকৰে প্ৰদূষণ কৰিছেই তাৰ উপৰিতো সেই গছ গছনিবিলাক কাটি দিয়াৰ লগে লগে সেই গৰমৰ উত্তাপটো সেই তেনেকুৱা ধৰণে বাঢ়িছে
উম ম ম মই সেইটোয়ে তুমি কোৱাটোৱে কৈছো মানে গছ গছনি কাটিছে এতিয়া জনসংখ্যা বৃদ্ধি পোৱাাতটো এতিয়া চাবলৈ গ'লে তুমি আমাৰ পৃথিৱীখনত আমাৰ দেশ কিমানখন আছে দেশ আমি কিতাপে পত্ৰে পাওঁ ওৱান নাইনটি ফাইভ মানে এশ পঞ্চানব্বৈ খন পাওঁ আৰু কিছু কিছু ঠাইত তুমি এশ সাতান্নব্বৈখন দেশ বুলি পাবা
অঁ
অ যেনেকে ভেটিকান চিটি এনেকুৱা ধৰণৰ কিছুমান ৰাষ্ট্ৰ আছে যি সংলগন কৰি দিয়া হৈছে তাৰ ভিতৰত পৃথিৱীৰ ভিতৰত আজি কেইটামান বছৰ আগতে আমাৰ সকলোতকৈ বেছি বেছি জনসংখ্যা আছিলে আমাৰ চাইনাত আছিলে নিচে কাষত লাগি থকা ৰাষ্ট্ৰ তাই এতিয়া তেওঁলোককো পিছফালা ভাৰতবৰ্ষৰ এতিয়া প্ৰথম অৱস্থালৈ আহিলে প্ৰথম স্থান অঁ কিন্তু ইয়াৰ উপৰিও আৰু কথা এতিয়া ভাবিব লাগিব সেইটোতো হয়য়ে তুমি এতিয়া তুমি কৈছা জনসংখ্যাৰ ঘনত্ব য'ত ঘৰ মাটি বাৰী এইবিলাক গছ গছনি কাটিব লগীয়া হৈছে ঘৰ বনাব লগীয়া হৈছে আজিকালি সেইবোৰ ঘৰৰ আঁতৰি এতিয়া বিল্ডিংলৈ পৰিৱৰ্ত হৈছে। এটা টাউনৰ ৰূপ লৈছে আৰু সেই অ - টাউনত বনোৱা সেই ইটা কংক্ৰিট বিলাকে ৰ'দৰ পোহৰো টাপ টোপ টানিছে ৰাতি হ'লে এৰি দিছে এইবিলাক কথা আহি পৰিছে নহয় জানো, তাৰ উপৰিও তুমি প্ৰদূৰষণৰ কথা কৈছা, প্ৰদূষণ আগতে ভাৰতবৰ্ষতকৈ আগত আহ তেনেকুৱা ধৰণকে এ বেলেগ চহৰে বেইজিং তেনেকুৱাবিলাকত খুব বেছিকৈ পৰিবৰ্তন হ'ল, কিন্তু তেওঁলোকে নিয়ন্তণ কৰিব পাৰিছে কিন্তু আমাৰ ভাৰবৰ্ষই এ- তিয়াও বহুত লেতেৰা পৰিৱেশ, তুমি মানে খালী মুখে চাগে যাব নোৱাৰিবা চাগে মাস্ক পিন্ধিব লাগিব। তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে বৰ্তমান, আৰু কল কাৰখানাৰ কথাটো মইয়ো কৈছো আগতে তোমাক এতিয়াও কৈছো কলকাৰখানাত যিখিনি ধৰ এতিয়া অ বস্তু বাহিনী ধুৱে লগতে লেতেৰা পানী যিবোৰ প্ৰদূষণ সৃষ্টি কৰে পানীসমূহ গৈ পিনে সেই সা নদীয়ে গৈ পিনে সাগৰ মহাসাগৰত পৰিছে আকৌ সেই সাগৰ মহাসাগৰ গৈ পিনে মাছে খাইছে আকৌ আমি খাইছো আহি পিনে তাৰ লগতে বিভিন্ন প্লা- ষ্টিকসমূহ গৈছে প্লাষ্টিকসমূহ তুমি গম পোৱা নে সাগৰৰ মাজত এটা দ্বীপ আছে যত প্লাষ্টিকৰ দ্বীপ এটা আছে।
অ মই গম নাপাও বাৰু!
অ এই এইটো এই প্লাষ্টিকৰ দ্বীপটো আৰৱসাগৰত আছে এইটো এটা সৰু সুৰা দ্বীপ নহয়। বহুত ডাঙৰ এটা দ্বীপ এটা প্লাষ্টিকৰ দ্বীপ আছে।
অঁ।
এনেকুৱা কিছুমান আজব কিছুমান বস্তু আছে যিবোৰ হৌৰা মানে ৰহস্যময় বুলি ক'ব লাগিব সঁচাকে
উম উম।
তাত মানে অ প্লা- ষ্টিক বোৰ গৈ গৈ জমা হয়গৈ মানে, এটা ডাঙৰ প্লাষ্টিকৰ সেই প্লাষ্টিক সমূহ আজি উ উম - পানী থকা মানে যিবোৰ মাছ হওক তেনেকুৱা ধৰণৰ প্ৰাণীসমূহে খাইছে আৰু সেই প্ৰাণীসমূহকে আহি আকৌ - সেই মাছসমূহ আকৌ মানুহে আমি খোৱা হৈছে আকৌ মানুহে খাই আমাৰ কলে গৈছে আমাৰ পেটলে গৈছে আমাৰ বেমাৰ হৈছে ঠিক তেনেকে গোটেই প্ৰক্ৰীয়াটো চলি আছে।
অ।
উম।
সেই অনুপাতে যদি মানুহবোৰে যদি গছ গছনি যেনেদৰে কান্দিছে তেনেদৰে যদি - নিজৰ ঘৰ বাৰীখনতো যদি গছ গছনি ৰুলে হয়,
ওম
ওম তেনেকেও কিন্তু
মই মই এইখিনিতে - আৰু এটা কথা ক'ব বিচাৰিছো যেনেকে অসম চৰকাৰে যি মতে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিব বিচ- চাৰিছিলে বিশ্ব ৰেকৰ্ড যে গছ গছনি ৰুই মেলি নহয় জানো গছ গছনি ৰুৱা এটা হেৰি চলা নাছিলে জানো এটা প্ৰক্ৰিয়া চলিছিলে নহয়। সেইটো কেইদিন চলিল মাত্ৰ দুদিনীয়া কাৰ্যসূচী কৰি, তেনেকুৱা ধৰণকে হাতত লৈছে গছ ৰুইছে মাত্ৰ ৰুইছে নাই ৰুইছে তাৰ পিছত এৰি দিয়া হৈছে চোৱা চিতা তেনেকুৱা কোনো নাই কিন্তু ইমানবোৰ যে ট- কা প‌ইচা খৰচ কৰি যে মানুহে ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছে, এইটো কৰি লাভ নাই আচলতে অ যিটো অ উম ৰিয়েলিটি হ'ব লাগিছিলে, সঁচাকে গছ ৰোপন কৰিব লাগিছিলে এইটো হ'ব লাগিছিলে মানে অকল এদিনীয়া কাৰ্যসূচী নহয় মানে।
গছ জোপা ৰুই কেনেদৰে প্ৰতিপালন কৰিব লাগে এইখিনি হাতত প্ৰক্ৰিয়া আচলতে ল'ব লাগিছিলে।
হেল্ল'
শুনি আছো কৈ যোৱা। শুনিছানে নাই? হেল্ল'।
অ-অ-অ মাজে মাজে কেইয়াবা আহে আকৌ।
অ।
কোৱাচোন শুনি আছো এতিয়া আকৌ।
অ তাকে তোমাৰ ভইচটো মাজতে নাহিলে তুমি কিবা কৈ আছিলা।
অ মাজতে নাহিলে মানে কি ক'ম অকনমান অসুবিধা হৈছে আকৌ।
অ অ
উম ঠিক তেনেকে কাট খাই গৈছে।
অ। খোৱা-বোৱা কৰা হ'ল?